হেল্ল' আহ বাৰু বহুত দিনৰ মূৰত আজি
তাকে কি কৰিছানো অলপ বোলো খা খবৰ এটা লওঁ
এ মানে কি জানে হেৰি আমাৰ এইখিনি গতে মানে আজিকালি মাজে মাজে কি পাতা মেলি হৈয়ে থাকে নহয় আমাৰ মানে বাবা তাত মানে পাতিছে আৰু ফাংচনৰ নিচিনা বুলিও ক'ব পাৰি ধৰক তাৰপিছত তাকে মানে বৰগীত এটা গাম বুলি ভাবিছো বৰ গীত এভাগ অ সেইটো কাৰণে মানে তাকে মই অকমান এ মনতে গুণ গুণাই আছিলো ইমানতো পাহৰি কৰিলোৱৱে বহুত দিনৰ আগত
উম
এতিয়া ৰিহা চেলো নাই একো নাই তথাপিও মানে আৰু নিজেই চেষ্টা কৰি আছিলো
বহু কৈইদিন না বৰগীত ইমান ভাল পাওঁ জানা মই ৰাতিপুৱাও শুনিবলৈ ভাল পাওঁ মুঠতে বৰগীত মই যেতিয়াই নিদিয়ে মই শু ভাল পাওঁ
লগাওঁ লগাওঁ ময়ো মানে এই আমাৰ ছোৱালীক টিভিত লগাই দিওঁ
কিন্তু মই নাজানো গাবলৈ এই আগতে পঢ়ি থকা দিনতে আৰু ভি খাপত থাকোতে তেতিয়া দুই এটা শিকা নাই ক গৰমৰ দিনত এইবিলাক শিকা ব্যৱস্থা নাছিলেই তাৰমানে বেছি তেতিয়া এনেই গাও তেতিয়া দুই এটা জানিছিলো
আহ
কিন্তু এতিয়া ইমান ভাল পাওঁ মই বৰগীত মই বহুত ভাল পাওঁ তুমি ক'ত বিশ্বাস কৰিবা মই মোবাইলতে মাজে মাজে শুনি থাকো নহয় সন্ধ্যাৰ সময়ত
এ শুনিব শুনিব ভাল কথা ভাল কথা আমাৰ মানে কি হ'ল আমাৰ মায়ে আগতে জোন আহে ঘৰলে মানে বৰগীত জানা চোৱা সকলোকে মোক গুৰু বনাই বনাই থৈ দেই গামোচা চামোচা দি পেলাই চবকে শিকাবলৈ কয় আপুনি সঁচাকে কৈছো আচৰিত হৈ যাব মানে আমাক খুৰি হঁতৰ অ জানো বাৰু এই খুৰীহঁতৰ খুুৰাৰ আগত মামাৰ আগত কোনোবা আহিব তেওঁলোকে মানে গাই তেওঁলোককো মাতিব আকৌ কোনোবা বেলেগ এজন জাননা মানুহ হলে তেওঁলোককো শিকাব মানে শিকাবলে ক'ব তেনেকুৱা মানে সকলোকে গুৰু বনাই বনাই থৈ দিয়ে। অ', তেনেকুৱা তাৰপিছত এতিয়া মানে কি হ'ল মই বাৰু এই তেতিয়াই দশ বতাৰো শিকা।
দশবতাও জানা নাচিবলৈ।
অ শিকিছিলো মোৰ মানে আমাৰ ওচৰ মানুহ এজনে লৈ গৈ অলপ দূৰত মানে সেইখিনি উ বহুত দূৰ আৰু সেইখিনি জেগা তাত গৈ পেলাই মোক শিকাইগে মানে চাইকেল মা কিন্তু এতিয়া অক নিচিনা সিঁচা হ' লেও মনত পৰিও ইমান একো কথা নাই বাৰু আৰু দশৱতাৰ ভাগ নাচিবলৈ বৰ ভাল মানে তেনেকুৱা বাৰু যি কি নহওঁক এই বৰগীত ফাঁকি শিক আছোঁ মানে গাবটোতো লাগিব আৰু মানুহৰ আগতো ধৰক আপুনি লাজষ্ট পোৱাকৈ গাব নোৱাৰে নহয়।
বৰ ভাল কথা দেই বৰ গীত জানাতো মোৰ আাকে এতিয়াও যেনো কবাত শিকিম এনেকুৱা লাগে।
এ নাই নাই শিকাতো গম পাই নাই শা তাৰ কোনো বয়স
সেইটোও হয় মানুহে শিক্ষা গ্ৰহণ কৰাৰ বয়স নাথাকে।
নিৰ্দিষ্ট কোনো বয়স নাই আপুনি যেতিয়াই মন যায় তেতিয়াাই শ দিব পাৰিব খালি আপোনাৰ আগ্ৰহটো কি আছে।
অ প্ৰধান কথা আগ্ৰহটোহে কিন্তু নাই মই বৰ ভাল পালো দেই তুমি বৰগীত যে তুমি বেলেগক শো শিকাব পৰাকৈ জানা মই কিন্তু এইটো আজিহে জানিছো কোৱা বুলি জানো বাৰু
ন নাই শিকোৱা নাই মোক শিকাইছিলে এইটোৱে কৈছো মই
অ তোমাক শিকাবলৈ দিছিলে অ', মই
মানে ম মানে আপুনি ধৰিব কথাটো উল্টা বুজিছে এই মানুহ যে আহে আমাৰ ঘৰলে ধৰক আহিলে মানে মায়ে কি কৰে গামোচা এখন দি আমাৰ এই বৰগীতটা শিকাই দিয়কচোন তাৰ পিছত তেনেকে সেৱা কৰিলে সেয়া গুৰু আৰু মোক চবে ক ইয় গুৰু দেই গুৰু তেনেকে কিমান গুৰু হ'ল ঠিক নাই।
আমাৰ আকৌ গামোচাখন দি সেৱা এটা কৰা মানে গামোচাখন আমাৰ কাৰণে প্ৰাণ নহয় জানো। গতিকে আৰু একে ডাঙৰ মানুহ নিে সেইটো এটা
সেয়াই গামোচা চেলেং এনেকে দি সেৱা কৰে মায়ে গুৰু মাননি দিয়ে সেয়া কিবা এটা পইচা এটা দি পেলাই আৰু তাৰপিছত তেওঁ অলপ সময় অকমান সময় শিকাই থৈ গুচি যায়। ধেই গুৰু
নাই বহুত ভাল লাগে আৰু ভাল কিয় নালাগিব কোৱা মই এটা কথা কওঁ দেই মই সেইদিনাখনো এইটো কথা কৈছো ম এই ক'বাত ওচৰ মানে এটা এভাগ মন্দিৰ আছে তাতে মানে ৰবিবাৰৰ ভাগৱত পাঠ হয় আচ্ছা ভাগৱত পাঠৰ আগত মানে হেৰি কৰে এইটো কি কয় এই হৰণটো লগাই লৈ পেলাই তাৰমানে এনেই আৰু কিছুমান ভক্তিমূলক গীত
লগাইছ লগাইছ অ।
তাৰ পৰা তাৰ পৰা হেৰি দিলে উ এই যে বৰগীত দিয়ে নহয় বৰগীতৰ কেচেট দিয়ে সেয়া লগাই মই শুনি থাকো ভাল লাগে তেতিয়া আমাৰ মানুহজন আহি পাইছে। তাৰাপা কিবা কথা কৈ আছিলে মোৰ ইমান তাৰ পৰাা এওঁ একো মাত দি ভাল পায় কিন্তু মানে একো কিবা ক'ব লাগে বুলি নাভাবিলে মোক তুমিনো কেলে মাত দিয়া নাই তুমি বৰগীত কিয় বেয়া পোৱা নেকি কৈছা নাপাও তোমাক কোনে ক'লে অ তুমি বৰগীত যদি বেয়া বৰগীত মানে যাৰ নামেই বৰগীত কাৰো লগত তুলনা কৰিব নোৱাৰে মই সঁচা কথা কওঁ নে কাৰো লগত তুলনা নহয়।
নাই নাই নহয় নহয় এইটো তুলনা হবই নোৱয় আৰু মানে কথাটো কি কথাটো কি জানে মই মানে এই আপু আপোনি যোন ভাগৰ কথা সুধিছিলে এই ঠাণ্ডা দিনত বেছি লগাই হয় নে ৰাতিপুৱা তিনটা মান বজাৰ পৰা লগাই। উম অ' মই তাত থাকোতে মোৰ মনত আছে তালৈ যাওঁতে। অ' তিনিটামান বজাৰ পৰা লগাই শুনি বহুত ভাল লাগে দেই। আৰু মানে কি হৈ যায় যেতিয়া মানে ময়ো একদম ৰাতিপুৱা সময়ত লগাও নহয় টিভিতে লগাই দিওঁ আমাৰ ছোৱালীয়ে শুনে, শুনি পেলাই তাই বহুত ভাল পায় শুনি পেলাই কিন্তু এটা কথা বৰগীত মানে গাবলৈ যিমান মানে মই একে টান বুলিও ক'ব নাযাও সহজেই স সহজ যদিও তিমান সহজ নহয়। মানে কাৰণ তাত তাল খিনি মিলাব লাগিব ন তাল থাকে ন মিলাব লাগিব, ৰাগ তাল কিমান আছে মানে আৰু ৰাগটো ধুনীয়াকে ধৰি পেলাই ধুনীয়াকে গাব পাৰিব লাগিব।
নাই নাই বৰগীত কেনেকে সহজ বুলি কবা তুমি নহয় সহজ।
কিন্তু মানে মই বৰগীত গাব জানো কিন্তু বৰগীতৰ মই প্ৰত্যেকটো বৰগীত বেচিকে নাজানো। কিছুমান কেইটামান বৰগীতহে পাৰো মানে এই ভাগ মান। কাৰণ সকলো বৰগীত গাবলে মোৰ দ্বাৰা সম্ভৱেই নহয় মান। কাৰণ সকলো সুৰ আমি দিব পাৰিম যেন সেইটো কথা নহয় মানে। নে মই তেনেকে শিকিছো কিন্তু ইমানক নহয় যে মই তেনেকে গাব পাৰো। এতিয়া স্কুলত হওঁক বা কৰবাত কিবা এটা পাত পতিছে তেতিয়া মোক মাতিলে বা কলে মই তেতিয়া যাওঁ গাও বাৰু তেনেকে।
আৰু সচাকৈ সচাকৈ কথা এটা কওঁনে? মানে আমাৰ শংকৰদেৱৰ যে সৃষ্টি ৰাজি দেই অকল বৰগীতেই নহয়
এ তেওঁৰ সৃষ্টি ৰাজি আৰু অচৈ য্য আৰু একেবাৰে মানে মানুহক এ মানুহৰ মানে কি আৰু আৰু এটা কথাত তেওঁৰ মানুহৰ হিতৰ কাৰণেটো চব চিন্তা কৰিটো চব কৰি থৈছে ন কাৰণ মা তেওঁ কৰি কৰি থৈ গৈছে কলি যুগত অকল ৰাম নাম।
অ'।
যে যদি আপুনি কলি যুগত ৰাম নাম লয় আপুনি তেতিয়া মানে মানে আপোনাৰ হেৰি কি কয় আৰু মানে আপোনাৰ মৃত্যু ভাল হ'ব আৰু। সেইটোয়ে কয় আৰু ন।
সেইটোোৱ সেইটোয়ে। কলিত ৰামনামেই সাৰ।
ৰাম নামে সাৰ অ'। আপুনি ৰাম নাম ললে আপুনি সকলোৰে পৰা বাচি থাকিব আৰু এটা কথা মই দেখিছো দেখিছো দেই আজিকালি হিন্দীতে হওক বা আমাৰ অসমীয়াত তে হওক বহুত মানুহ আজিকালি ল'ৰা ছোৱালী মানে বিশেষকে ধাৰ্মিক লা ধাৰ্মিকৰ হেৰিলে কিন্তু আগবাঢ়ি আহিছে কিন্তু।
থাকে থাকে।
খিনি আপুনি হিন্দীতে চাওক বা অসমীয়াতে চাওক তেওঁলোক কে বুজি পাই মানে ধৰ্মৰ লাইনটো। বুজি নাপালেও বুজি পাবলৈও চেষ্টা কৰিছে।
কাৰণ আজিকালি বহুত মানুহ বিন্দা বনলৈ গৈছে। আপুনি বিশ্বাস কৰিবনে মোৰ ভাইটি এজন আছে ভাইটি আৰু আমাৰ গাঁৱৰে আগৰ সি এতিয়া শ্বিলঙত থাকে। সি মানে তাৰ মানে প্ৰথমতে সি কাৰোবাৰ লগত মানে মানে এনেই আৰু সম্পৰ্ক এটা আছিলে তাৰ পিছত বেয়া হৈ গ'ল সম্পৰ্কতটো নাইকিয়া হৈ গ'ল তেনেকুৱা মানে সি বহুত ভাঙি পৰিছিলে।
উম।
ভাঙি পৰাৰ পিছত সি ভাগৱত পঢ়া হল ভাগৱতৰ এনেকে অ ন ভাগ হয়য় গীতা গীতা গীতাৰো এনেকে সাৰাংশ টকা গীতা এভাগ পাই নহয় তেনেকে অ অ এই তেনেকে পঢ়া হ'ল মানে দেই গীতা ভাগ পঢ়ে অ ভাঙৰ এ তেনেকুৱাই ভাঙনি তাৰ পিছত সি পঢ়িছে আৰু পঢ়ি মোক মানে মই ফোন কৰিলে আগতে মানে এইবোৰ কথাই কৈ থাকে মানে ভগৱানৰ কথা এনেকুৱা লীলা মই আৰু সন্যাসী লম কিবা লম এনেকে এনেকে কৈ থাকে মই মানে আচৰিত পাওঁ ই ক আৰু মানে সি ফোন কৰিলে শ্লোক মাৰে ইমান ডাঙৰ শ্লুোক জানে মানে তাৰ অৰ্থও জানে সি
উম
তাৰ পিছত ল'ৰাটো মানে কি হ'ল সি আগতে মানে হোটেলত মানে সি হেৰি আৰু এই যে ৰান্ধনী যে হোটেলৰ ৰান্ধনী মানে তাৰ ঘৰটো জ্বলি গ'ল নহয় য'ত ৰুমটোত থাকে
উম
কোৱাৰ্টাৰ আছিলে তাৰ হেৰি তাৰ পৰা ৰেষ্টুৰেণ্টৰ পৰা দিয়া সেইটো জ্বলি গ'ল কিন্তু আপুনি বিশ্বাস কৰক সেই গীতাখনন আৰু সেই ভাগৱত গীতা ভাগৱত আৰু গীতা হাতত ৰাখে দেই মানে তাত তাত ৰাখে সেৱা সৎকাৰ কৰি সেই দুখনত একো নালাগিলে সেইখনত আপুনি মোক সি ফটোখনন দিছে মই ফটো এতিয়া মোৰ হাতত ন মই খুজ আপোনাক দেখাব পাৰিম চবতেওচৰ চবতে জুই লাগি গ'ল সেই তাৰ সেই কিতাপখন তেনেকে পৰিঢ আছে তাতে
চিন্তা কৰা তুমি
ভাবিবলগীয়া কথা ভাবিবলগীয়া কথা আৰু সি সেইটো জেগাৰ পৰা এতিয়া ওলাই আহিলে মানে সি যিটোত মানে মন চ মি থাকে যিহেতটো সেই কিতাপ পঢ়ি পঢ়ি ওলাইছে সি মোক কৈছে মই এদিন জান বৃন্দাবনলৈ যাম
গীতা খন যে জানানে চবে পঢ়িব লাগে উম চবেই পঢ়ব লাগে কিন্তু মানে কি বুলি কম আৰু তোমাক মই সদায় ভাবো পঢ়িম বুলি পঢ়িব পৰা নাই
এ মই মানে মোৰ তাত গীতা আছে গম পাই মানে তাৰ পিছত এ তা আছে অ তাৰ পিছত হয় হয় শিৱৰ হেৰি পুৰাণ এনেকুৱা আছে যে সেয়াও আছে কিন্তু মানে মোৰ হাত দিবলে ভয় লাগে মানে পতককে সেইখিনিত গৈ পেলাই কাৰণ মানে কথাটো কি হৈ যায় মই পঢ়িম বুলি ভাবো মোৰ মানে সঁচা কথা ক'ব বলে সময় নাই আৰু কিতাপৰ কাৰণে সময় নাই বুলি মোক ব য নাই কিন্তু মই েই সময় মানে মোৰ সেইটো সময়ৰ কথা কোৱা নাই ৰাতিপুৱা উঠিলো মই কাম খিনি কৰিলো মই যদি পঢ়িবলৈও মোৰ ছোৱালীজনী আমনি কৰে মই আধা পহাকে উঠি গুচি গলে যাব লগা হলে তেতিয়া তেয়া কি হব আৰু তাই কৰবাৰ পৰা আহি পেলাই অশান্তি কৰিলে মোৰ পঢ়া নহলে দাইদ
একো নাই সটো দাই হয় সেইটো এটা আমাৰ কৰ্মৰ তাৰণা বুজা নাই গীতাখননতো শেষ সেই খিনিয়ে থাকে কিতাপখনত কাৰ কি কৰ্তব্য কৰিব লগা সেইখিনিয়ে থাকে গম পাইছানে তুমি তোমাৰ কৰ্ম কৰি যোৱা অ সেইটে
সেইটোৱে আৰু বাকী বৰ ভাল লাগিলে দেই আপোনালোক কথা পাতি আপুনি এটা কাম কৰিব এই হেৰি এইটো কি বুলি কয় হয়হ নহ বৰগীতটো আপুনি চেষ্টা কৰি চাব এতিয়াও শিকিব পাৰেি ন কাৰণ আপোনাৰ মন আছে যে
মন আছে মানে মই বহুত ভাল পাওঁ বহুত বহুত ভাল পাওঁ মই বৰগীত মই কাৰো লগত তুলনা নকৰো বৰগীতক বৰগীত বৰগীতে দেই আমাৰ অসমীয়াৰ মানে প্ৰাণ বুলি ক'লেও ভুল নহয় বৰগীত
ভ নহয় বা আৰু দিয়ক ন
ঠিক আছে জানালে
ঠিক আছে